হেল্ল', কটা নাই। কেলেই কাত খাই গ'ল বা।
অহ, কৰি আছো আও
শুই আছে উঠাই আনিলো শুই আছো ফেনৰ তলত চাহ খালো অহ, খালো তই।
কি, খাই উঠিছো এতিয়া - খাইছো উঠিছো এতিয়া।
কিহৰ লগত।
ক্ৰীম বন বিস্কুট। তই কিহৰ লগত খালি।
মই পিঠা লগত।
পিঠা লগত। কি পিঠা। শলা পিঠা নে ঘিলা পিঠা।
মানে পিঠা মানেতো পকৰী মানে পকৰী।
অহ। তে খবৰ খাতি ভালনে।
ভালে।
অহ ',
তোৰ ভা--নে
ভালে ক'তো ফুৰিব। অহ, ভাল-ভাল।
অহ, অহ
তাহেৰ লাৰচুন বাহিৰত ওলাই যা। আৱাজ টো বেলেগ আহি আছে তোৰ।
অ, অ আৰ কি না হেল্ল'।
অ'হ।
হেল্ল'।
অ ক ক শুনি আছো
অ
কি খবৰ পাতি ভাল?
উম ভাল।
তই যে কৰ'বাত ফুৰিব যোৱা প্লেনিং কৰি আছিলি
হা?
কৰ'বাত ফুৰিব যোৱা প্লেনিং কৰি আচিলি যে কেতিয়া যাবি?
উম দশ দশ জুলাই।
দশ জুলাইত
দশ জুলাইত যাম দশ জুলাই অ।
অ ময়ো
পিছে ফুৰিব গলি নে নাই আবেলি অ কণ্টেক কৰিম আমি ছোৱালী লৈ ল'বি কেইজনমান।
অ কিমান মান হ'ব পইচা?
হা? পইচা তিনি হাজাৰ চাৰে তিনি হাজাৰ এজনৰ চাৰে তিনি হাজাৰ। উম
জেগাটো?
জেগাতটো হেৰি তাৱাং।
অ তাৱাং অ'হ অ'হ বাছত আহিবি নে?
উম বাছত নহয় ট্ৰেইনত যাম ট্ৰেইনত যাব লাগিব।
আহ ভাত বনালে?
ভাত বনোৱা নাই। বনাই আছে মানে।
অ কি ভাত? চবজি কি বোনাইছে? চব্জিত কি বনাইছে? মাংস। অ ময়ো যাওঁ নেকি?
সুন্দৰ আহ এ আহিব নোৱাৰিবি। মই পাহাৰত থাকো না।
পাহাৰত হলেও যাম আকৌ উৰা জাহাজ লৈ যাম। উৰাজাহাজ লৈ যাম। গৈ আছোঁ ৰহ খাবলে। আমা আমাৰ বনোৱা নাই বনাম হে
অঁ কি বনাব?
জানো কি বা বনাই মায়ে
হম।
বাকী মা খবৰ ভাল?
উম ভালে।
আহ দাদা আইতা কত গ'ল?
আছে ঘৰতে। দাদা নাই আহা ডিউটিৰ পৰা।
নাই আহা এতিয়াও?
আহিব আঠ - চাৰে উম চাৰে আঠটা মানত আহিব।
অ'হ। আৰু ক
আৰু এনে ক'ত ফুৰিব যাবি? আৰু মানে বেলেগ জেগা?
উম উম অৰুণাচল।
অ কণ্টেক্ট কৰিবি মোক।
উম কৰিম দে।
উম।
পিছে মাংস বনাব জানা নাই। কি কি মাংস জানা বনাবলে।
মই, গাহৰি, ব্ৰইলাৰ, ছাগলী, হাঁহ, মুৰ্গী চব বইল
অ', তিল মাংস বনাই পাইছ? তিল মাংস? মানে, তিলৰ লগত বনাই পাইছ মাংস?
নাই বনোৱা।
বনাই খাবি বহুত টেষ্টি লাগে।
বগা তিল না ক'লা তিল? ক'লা তিলটো না বগা তিলটো? অ', কোলা নাই পোৱা। বগা তিলৰ খাইছোঁ খাইছোঁ নেকি! এ নাই খোৱা!
অ', কেতিয়াবা বনালে, অ'। কেতিয়াবা বনালে মাতিব।
উম, নহয়, নহয় তুহোঁতৰ তাত বনালে মাতিবি কেতিয়াবা, কণ্টেক কৰিবি।
অ', সোমবাৰে আহি যাবি, মই বনাম।
উম, উম, যাম দে, সোমবাৰে। অ', অ'। ইয়াৰ পৰা গ'লে মানে মই উম, উম, গাহৰি লগত ন?
উম।
উম।
উম। আৰু ক?
উম, আৰু, আৰু ক, খ।
গ, ঘ।
কি কয় আৰু, উম। আৰু মানে, বিজনেছ কিবা কৰিছ?
বিচনেছ কৰা নাই। অ', তই কিবা কৰিছ?
মই কৰিছিলোঁ বাৰু, কৰিম বুলি ভাবিছোঁ মানে, অ'। দোকান এখন খুলিম বুলি ভাবিছিলোঁ। হেৰিৰ দোকান মই, গেল মানে তোৰ এখন হেৰি এইখন মোবাইলৰ দোকান, মোবাইলৰ। অ', পাৰ্টনাৰশ্বিপ হবি নাই?
কৰিম বাৰু।
অ', অ', কণ্টেক কৰিম দে।
অৱ', কি কি মোবাইল ৰাখিবি?
মোবাইলটো চব দামী দামী ৰাখিম।
ৱা দামি দামি।
উম'।
আহ', আহ।
আইফোন থম, ৰিয়েলমি, ৰেডমি মি, আৰু ধেই অপৌ, পকৌ। আৰু হেৰি থ'ম। চেমচং, এছ টুৱেণ্টি ফ'ৰ, আলট্ৰা। বহুত থম এইবোৰ মানে।
অ', আৰু দুজনমানান লাগিছিলে মানে
উম। ক'ত?
মানে হেৰি দেখোন কৃষ্ণ তই যোনটোত বিজনেচ কৰিবি তাতে আৰু দুজন পাটনাৰ লাগিছিল।
অ' এই দুজনেই হব।
পইছাটো বহুত লাগিব।
বহুত দিন লাগিব বাৰু।
অঁহ তেনে কৰিবি।
তেনে অলপ তেনে আমি দুটাই পাৰ্টনাৰশ্বিপ হ'ম আৰু।
অহ। আৰু দুটামান ৰাখাহেতেন ভাল আছিল নহবা পইচাটো বেছি লাগিল হয়।
নাই মানে মই মানে আৰু বেলেগ বিজনেছ আছে না, তাৰ পৰা মই পইচা লম বুলি ভাবিছোঁ আধা।
অ' আচ্ছা।
আৰু বোলে মোৰ বি- বিজনেছ আছে না। বহুত বিজনেছ আছে মোৰ।
অ' অ'
মানে অলপ খেতিৰ মই এনেই ধান -ধানৰ বিজনেছ মানে খেতি কৰো না মই আৰু গোমধানৰ বিজনেছ অ আৰু গোমধান বহুত খেতি কৰো, আৰু তাৰ পৰা পইচাটো পাম না। তাৰ পৰাই অলপ লগাম আৰু।
পইচা এনে কিমানমান পাৱ কচোন বিজনেছ কৰি?
অ বহুত পাওঁ পইছা এনে। এয়া ধানতে মই এক লাখৰ ওচৰা-ওচৰি পাই যাওঁ। বহুত ধান আছে না। মাটি আছে।
আৰু কি কি বিজনেছ কৰোঁ কচোন
হুম
আৰু কি কি বিজনেচ কৰা ধানৰ বাহিৰে অ
ধানৰ বাহিৰে আৰু দুয়োটা ফেক্টৰীত কাম আছে মোৰ। ব্ৰইলাৰ ফাৰ্ম আছে এখন। আৰু মূৰ্গীৰ ফাৰ্ম আছে। হাঁহৰ ফাৰ্ম, গাহৰি ফাৰ্ম
অহ।
ফাৰ্ম আছে। হাঁহৰ ফাৰ্ম আছে। আ ব্ৰইলাৰ ফাৰ্ম আছে
মোকোতো কব পাৰিলি হয় ন মই পাৰ্টনাৰশ্বিপ কৰিলো হয়, নহয়।
এই তেতিয়া মই কণ্টেকেই কৰা নাই। অকলে মানে ঘৰৰ পৰা অলপ হেল্প লৈছোঁ আৰু। মানে ঘৰৰ পৰা মোক অলপ চাপৰ্ট কৰিছে ন ঘৰৰমানুহে
অঁহ
সেইটো কাৰণে আৰু নকৰিলো কাকো কণ্টেক্ট
অ'হ।
নাই নাই কৰিছোঁ এটা ল'ৰাক লগৰ এটাক কৰিছোঁ কন্টেক্ট বাৰু ল'ৰাটো মোৰ পাৰ্টনাৰশ্বিপ আৰু
আৰু ক
মানে ইয়াত আমাৰ খেতি বহুত ভাল হয় মানে, তোমালোকৰ ফালে খেতি ভাল হয় -নহয়?
নাই নহয় আমাৰ ফালে নাই। কৰা নাই। কৰা নাই। মই কাপোৰৰ বিজনেচ কৰো
অ মোকো কণ্টেক্ কৰিা মই মানে কাপোৰৰ বিজ বুলি ভাবি আছিলো মই কটে কৰিবা অ' অ' কৰোয়ে। মোক কন্টেকট কৰিবা কৈছে কিবা প্ৰবলেম কিবা প্ৰব্লেম হ'লে কন্টেক্ট কৰিবা।
অঁ।
এতিয়া অনু কৰিব পৰা প পৰা য
উম, কিবা বিজনেজ কৰি
উম। এনে বাকী ভালে খবৰ
খৰ ভাল?
আৰু তোনৰ ঘৰত ভাল
এতিয়া ভালেই বাৰু এতিয়া ভাতটো বনোৱা না নেকি
আ্ছা উম বনাইছা
আবেলি ফুৰিব গ'লে নাই?
আবেলি অ ফুৰি আহিলো। আমি এই ধন ধন খাই বোলে পৰা আহিলো
অ', ক'ত আছে ন
ইয়াত নহয় বহুত দূৰ আছে
অঁ।
আমি মানে গাড়ীত গৈ আহিছো দিনত। দিনতহে গৈছিলো আৰু সন্ধিয়া সময়ত আহি পাইছো।
উম, হ'ব দিয়া কালি কন্টেক্ট কৰি আছো ন।
অ' দিয়া হব দিয়া।
হেল্ল',
অ অ হ'ব দে।